কোৱা
অ' কি কৰি আছাহে
এ আছো ৰ'বা এনেই ইমান গৰম কি কৰিবানো।
অ' তাকে সেয়া গৰম বহুত বাকী খবৰ পাতি ভালনে নাই
খবৰ পাতি ভালে দিয়া বেয়া নহয়। তোমাৰ কেনেকুৱা
এ মোৰ ঠিকে চলি আছে দিয়া। কি কৰিবা আৰু চলি জীৱনটো চলি আছে আৰু।
বাকী কলেজ চলেজ যায় আছানে নাই
নাই ৰ'বা পৰীক্ষা হৈ গ'ল ন এতিয়া এতিয়া বন্ধ দিয়া নাই বাৰু তথাপিও যোৱা নাই আৰু বন্ধ দিবই যিহে- তু বাকী তুমি যাই আছানে নাই বিহু আহিলেচোন অ গাঁৱতে যাবা চাগে। পৰীক্ষা চৰীক্ষাতো শেষেই হ'ল এইবাৰ।
বিহু ক'ত আহিলা বিহুচোন গ'লে তোমাৰ বহাগ বিহু। তোমাৰ বাকীহে আহি আছে বাকীবোৰতো যাব লাগিব দিয়াচোন। বাকী তুমি কলেজ নাহিলা ন' সিদিনা সিদিনা আমাৰ কলেজত আৰু অ' সেই আহিছিলে আৰু এই আমাৰ যিটো ৰঙালী বিহু আছিল বা তোমাৰ বিহুৰ ওপৰত কবলৈ গ'লে মানে বিশেষকৈ আৰু ৰঙালী বিহুৰ ওপৰত। মানে এটা অনুষ্ঠান পাতিছিল আৰু তুমি আহিব লাগিছিল ভাল লাগিল হয় আহিলে তোমাৰ।
এই বিহুৰ কথানো কি আৰু বিহুৰ কথাতো জানোৱে বাৰু চব বিহুৰ কথা জানোৱে। বাকী বিশেষ তোমাৰ কি শিকালে সিদিনাখন বা কিহৰ ওপৰত আলোচনা কৰালে মোকো অলপমান কোৱাচোন মইও জানো যদি কিবা বেলেগ মই নাজানা বস্তু ক'ব পাৰেতো।
কি ক'ব আৰু সেই একেই বস্তু দিয়া কিন্তু সেই একে বস্তুৱে এতিয়া আমি এতিয়াৰ এতিয়াৰ মানুহে আৰু পাহৰি যায় আছে, সেই একেবোৰ বস্তুৱে ক'বলৈ গ'লে। এ, কি আৰু ৰঙালী বিহুটো জানেই আমাৰ কাৰণে কিমান এটা গুৰুত্বপূৰ্ণ এটা আৰু মানে উৎসৱ হয় আৰু। ন' এটা অসমীয়াৰ কাৰণে আৰু। অসমীয়া হিচাপে জানাই তুমি বিহু আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ বা জানাই তুমি বিহুৱে আমাৰ প্ৰাণ বুলি সকলোৱে কওঁ, সেইটো বাক্যটো প্ৰত্যেকটো বাক্যতেতো হাতে বিহুৱে আমাৰ প্ৰাণ। অসমীয়াৰ প্ৰাণ আৰু আৰু ত' এই উৎসৱটোতো আমাৰ কাৰণে এটা অতি যুগমীয়া অ' উৎসৱ বা তোমাৰ এটা স্মৰণীয় উৎসৱ হয় আৰু ক'বলৈ গ'লে এইটো তোমাৰ আগন্তক মানে আগন্তক বহুত যুগ যুগ ধৰি এই তোমাৰ যিটো উৎসৱ এই উৎসৱটো চলি আহিছে। ত' ইয়াৰ ওপৰতনো ক'বলৈ গ'লেতো বহুত কথাই ওলাই আহিব, তোমাৰ ইয়াৰ সংস্কৃতি হওঁক, ইয়াৰ ৰীতি নীতি হওঁক, ইয়াৰ পৰম্পৰা হওঁক। ইয়াৰ সংস্কৃতিবিলাক কেনেকে আঁকোৱালি লোৱা লৈছে মানুহে। কেনেকে ইমান জনপ্ৰিয় হ'ল বা কেনেকে তোমাৰ ই মানুহৰ মাজত ইমান জনপ্ৰিয় উঠিল বা ইয়াৰ যিটো বিহু মাহ সাত সাত বিহু হওঁক তোমাৰ বা তোমাৰ ধৰি লোৱা ইয়াৰ যিটো অ', মেখেলা চাদৰৰ মেখেলা চাদৰটো নাচনি আছে। বা ঢোলৰ মাত হওঁক, পেঁপাৰ মাত তোমাৰ বাদক দ্ৰব্যবিলাক। বা তোমাৰ বিহুৰ যিবিলাক সংগীত সেই সংগীতবিলাক। আৰু লগতে তোমাৰ অন্যান্য যিবিলাক ৰীতি নীতি হওঁক এই তোমাৰ সাতবিহুৰ দিনা সাতবিধ আঞ্জাৰে শাক খোৱা বা তোমাৰ এশ একবিধ আঞ্জাৰে শাক খোৱা। এ শাক মানে এশ এশ এশ একবিধ আৰু ধৰি লওক ঢেঁকীয়া হওঁক, পুদিনা আমাৰ অন্যান্য যিবিলাক শাক আছে আৰু লাই শাক, পালেং শাক এই বহুত বিভিন্ন ধৰণৰ শাক আছে সেই দি আঞ্জা এবিধ খোৱা হওঁক তোমাৰ জানেই তুমি আমাৰ ৰঙালী বিহুটো কিমান আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। তোৰ ৰঙালী বিহুৰ কথা ক'বলৈ গ'লে চোন প্ৰথমতে তোমাৰ প্ৰথমতে কি আহিব প্ৰথমতে তোমাৰ সেই বহাগ বহাগ মাজতে আৰম্ভ হ'ব ত' তাৰে প্ৰথম দিনটোৱে আমি জানোৱেই যে গৰু বিহু য'ত আমি গৰুবিলাক তোমাৰ সন্মান কৰোঁ। গৰুবিলাক আমি তেওঁলোকৰ যিটো গুৰুত্ব তেওঁলোকৰ বা তেওঁলোকে যিটো আমাৰ কাৰণে কৰে। সেই অ', যিটো তেওঁলোকৰ আমাৰ কৰ্ম সেই কৰ্ম কাৰণে তেওঁলোক আমি সন্মান কৰোঁ। সন্মানৰ ক্ষেত্ৰত তেওঁলোকক ধৰি লোৱা আমি গা ধুৱাই দিওঁ। ধৰিলোৱা আজিলো আ যিবিলাক সেই আছে। আগলতিৰ পাত আছে, সেই আগলতিৰ পাত লৈ কিনে তেওঁলোকক গা ধোৱা, গা ধোৱা আৰু তাৰপিছত নদী নদীত লৈ যাবগে নদীত সকলো মানে গাঁৱৰ সমাজ এখনে বা গাঁৱে এখনে মিলি গৰু গৰুবিলাকক গা ধুৱাই। তাৰ মাহ হালধি, মাহ হালধি দি গা ধুৱাই দে বা তোমাৰ মা মা হালধি পিচে তোমাক খোৱাই দেই। অ', খোৱা খুৱাই দি কিনে আছে নহয় তুমি চাগে জানা সেই গানটো। আ, আ এই গান আছিল নহয় এটা। অ', লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এনেকুৱা এটা আছিল নহয় ত' সেইটোৱে আৰু। সেইটো হওঁক তাপা‌ তোমাৰ তাৰপিছত তোমাৰ গধূলি গধূলি হ'লে তোমাৰ সেই অ', মানে গৰুবিলাকক নতুন পঘাৰে সন-সন্মানিত পঘা দিয়া, উপহাৰ হিচাপে দিয়া। বা তেওঁলোকক বিচনীৰে বিচি দিয়া আৰু আমাৰ এটা আৰু পৰম্পৰা আছে আৰু বোলে মানে শুনিছো আৰু মই বা সেইটো আৰু মানে আৰু মানুহে যে যেতিয়াৰ পুৰা মানে ব'হাগ বিহু মানে আৰম্ভ হয় আৰু গৰু বিহুৰ যেতিয়ালৈকে তোমাৰ অহ, বিচনীদি বিচি নিদিয়ে আৰু গৰুবিলাকক তেতিয়ালৈ বোলে বিচনী চলাব নালাগে এনেকুৱা ধৰণৰ মই পৰম্পৰা শুনিছো আৰু বাৰু ইমানতো হে হয় নহয় তিমান নাজানো বাৰু আৰু তোমাৰ ধৰি লোৱা এই গৰু বিহু দিনা যি গধূলি থোপা জ্বলোৱা হয় আৰু থোপা। তো বিভিন্ন জিলাতে অ', মানে বস্তু দিয়া হয় এই ধৰি লোৱা তোমাৰ অ', এই ঢেঁকীয়া হওঁক বা বিহ ঢেঁকীয়া হওঁক। অ', বা তোমাৰ অন্যান্য যিবিলাক মাই খাতি হওঁক বা যিবিলাক অন্যান্য আৰু অ', মানে অ', উদ্ভিদ আছে সেই উদ্ভিদৰে তোমাৰ অহ, এটা মানে থো থোপা দিয়া হয়। সেইটো এতিয়া মানে তাৰ যিটো মানে মই নাজানোঁ আৰু ভালকে মোক সুধিব লাগিব কিন্তু সেইটো এটা পৰম্পৰা আৰু আগুৰি ক'বলৈ গ'লে আৰু তোমাৰ তাৰ পিছৰ দিনা জানাই তুমি পিছৰ দিনা আমাৰ কি পিছৰ দিনা আমাৰ সকলোৰে প্ৰিয় মানুহ বিহু মানুহৰ বিহুৰ দিনাতো জানাই তোমাৰ সকল মানে সৰুৱে পুৱা উঠে তাৰ মানে সৰুৱে ডাঙৰক মানে সেৱা কৰে ত ডাঙৰে সৰুক তোমাৰ আশীৰ্বাদ দিয়ে বা তোমাৰ আৰু তোমাৰ জানে মামা হওঁক বা তোমাৰ যিটো কুুৰৰ্মা গোষ্ঠীৰ মানুহ আছে সেইবিলাক তোমাক বিহান দিয়ে নতুন কাপোৰ দিয়ে গেঞ্চি দিয়ে বা তোমাক এই দহিতা যি আছে দহিতা হওঁক বা আঢ়েহিটা হওঁক গামো গামোচা হওঁক সেইবিলাক তোমাৰ অ', এটা মানে বিহান হিচাপে দিয়ে। সেইবিলাক আৰু তাৰপিছত তোমাৰ ব'হাগ বিহুটো তোমাৰ জানেই পিঠা লাৰু তাতেও বনাই মাঘ বিহুতো বনাই ব'হাগ বিহুতো বনাই ব'হাগ বিহুৰ লগতে তোমাৰ ক'বলৈ গ'লে আৰু বহুত আছে দিয়া আৰু তাৰ ত পিছত এ নামঘৰ বিহু হওঁক বা তোমাৰ চেং বিহু হওঁক বা তোমাৰ অ', আৰু যিবিলাক তাঁতশাল বিহু য'ত তোমাৰ মানে নামঘৰ নামঘৰত মানে বিহুৰ পিছদিনা আৰু মানে যেতিয়া মানুহ বিহুৰ পিছদিনা সকলোৱে নামঘৰত যায় এ মানে এপাক মানে এবাৰ আৰু শাস্ত্ৰ ভৰে অলপ শাস্ত্ৰ পৰি মানে সকলোৱে সকলো মানে এখন সমাজৰ বা এখন গাঁৱৰ মানুহে সংযুক্ত হয় সংযুক্ত হয় যাতে অ' যিবিলাক বুট হওঁক এইবিলাক বুট ফল- মূল এইবিলাক আৰু যিটো শৰাই দিয়ে শৰাই দিয়ে এখন সকলোৱে সকলোৱে সেইবিলাক উপ উপভোগ কৰে সেইবিলাক আৰু উপভোগ কৰি কিনে সকলোৱে ভালদৰে মিলা প্ৰীতি তি কৰি থাকে আৰু বি আৰু ৰঙালী বিহুৰ কথা ক'বলৈ গ'লেতো বহুত আছে বাকী তুমি কিব জানা নেকি আৰু।
বিহুৰ বিষয়ে তোমাৰ কবলৈ গ'লে তো শেষ নহয় দিয়াচোন চব কথা। মানে কৈ কিনে শেষ কৰিব নোৱাৰি আৰু বহুত বিভিন্ন ধৰণৰ কথা কব পাৰি পৰম্পৰা সাজ পোছাকৰ খাদ্যয়ৰ কথা সকলো কথা কব পাৰি। তুমি সেই বিষয়ে ক'লে কিন্তু বৰ্তমান যিটো অ‌', মানে এটা বিহুৰ প্ৰতিটো মানুহৰ বা নৱ প্ৰজন্মৰ যি গুৰুত্ব সেইটো যিটো গুৰুত্বটো কমি আহিছে ত সেই বিষয়ে মই অলপ ক'ব বিচাৰিম কাৰণ, কাৰণ এইটো অলপমান চিন্তনীয় বিষয়টো কাৰণ যিহেতু বিহু অসমৰ এটাত তুমি সংস্কৃতি বুলি ক'ব পাৰা। যিটো প্ৰাণ বুলি ক'ব পাৰা কাৰণ বিহু নহ'লে অসমত একোৱে নাই বুলি আমি ধৰো আৰু। একো উৎসৱ পালন নকৰো পৰা যায় আৰু বিহুৰ অবিহনে। ত এনেকুৱা ধৰণৰ ক্ষেত্ৰত কি হয় মানে তোমাৰ ত আমাৰ আগন্তুক সংস্কৃতি ধৰি ৰাখিবলগীয়া নৱ প্ৰজন্ম তেওঁলোকে মানে বিহুৰ প্ৰতি ইমান গুৰুত্ব নিদিয়া বা যিবিলাক ৰীতি নিয়ম আছে বা যি কোনো ধৰণৰ সাজ পোছাক আমাৰ যিবিলাক আছে সাজ পোচাক বা খাদ্য এইবোৰৰ ক্ষেত্ৰত মানে ইমান এটা যুক্তিকৰ বুলি নাভাবে তেওঁলোকে গুৰুত্ব নিদিয়ে বা তেওঁলোকে যিবিলাক আট বাহিৰা প্ৰজন্ম আছে বা বাহিৰৰ যিবিলাক কাপোৰ পাতি খোৱা খাদ্য সেইবোৰৰ ওপৰত বেছি ত মানে গুৰুত্ব দিয়ে বা আকোৱালি লয় ত' এইবোৰ ক্ষেত্ৰত অলপমান সমস্যা দেখা যায়। বাৰু এই বিষয়ে তুমি কিবা ক'বা নেকি?
হয় বাৰু কথাটো মিছা নহয়, মানে যিটো নতুন প্ৰজন্মৰ বিহুৰ প্ৰতি আসক্তি বা যিটো ত আমাৰ আগৰজনৰ আগৰ প্ৰজন্ম বা যিটো আমাৰে ধৰি লও আমাৰ অলপ চলপ যিটো বিহুৰ প্ৰতি আসক্তি সেইটো কমি অলপ মানে অলপ ধৰি লও কমি গৈছে এতিয়া চাবাচোন তুমি মানে এতিয়া বিহু মানে হৈ গৈছো তোমাৰ এই মঞ্চত গান গোৱা মঞ্চত নাচা সেনেকুৱা হৈ গৈছে আগৰ যিটো মানে বিহু আছিল সেই বিহু বিলাকত এনেকুৱা নাছিল ন এ তেতিয়া তোমাৰ ঘৰে ঘৰে নাচিবলৈ যোৱা হওক বা তোমাৰ এখন সমাজতে আৰু মুকলি বিহু হিচাপে মানে অ বিহু অনুষ্ঠান কৰা হওক সেইবিলাক মানে প্ৰায়ে নোহোৱাই হৈছে দিয়া এতিয়া তোমাৰ গাঁও বিলাকতো তোমাৰ আগতে আৰু আমি সৰু থাকোতে আমি ধৰি লোৱা এই আমাৰ লগৰবোৰৰ সৰু সৰু লগৰবোৰৰ মিলি মানুহৰ ঘৰে ঘৰে বিহু গাবলৈ গৈছিলোঁ সেই দিন দুপৰে পুৱাতে ওলাইছে আমি গধূলি ঘৰলৈ আহি পাইছিলো মানে গোটেই গাওঁখন আৰু যিমান পাৰোঁ আমি সিমান মানে ঘৰে ঘৰে গৈছিলোঁ, বিহু গাইছিলো নাচনীবিলাক আমি গান মাৰিছিলোঁ। ঢোল বজাইছিলোঁ, টকা বজাইছিলোঁ পে পেঁপাটো নিয়া নাছিলোঁ বাৰু তেতিয়া জনা নাছিলোঁ। সৰু সৰু ঢোল লৈ গৈছিলো, তাল বজাইছিলো সেনেকে আৰু বিহু গীত গাই গাই। তোমাৰ চাউল মানে ঘৰে ঘৰে আমি চাউল লৈছিলোঁ বা তোমাৰ যোনে পইচা দিয়ে পইচা লৈছিলোঁ তাৰ পিছত ধৰিলোৱা আমি এটা খানা খাইছিলো যেতিয়া বি বিহু মাৰা হয়গে। হেনেকা আৰু। কিন্তু তোমাৰ এতিয়া দেখিবা যে মানে বহুত নতুন প্ৰজন্মই এই যিটো আজিকালি মাধ্যম যে ওলাইছে অকল হে সামাজিক মাধ্যমত তোমাৰ কিবা এটা মানে দিবলৈ প'ষ্ট কৰিবলৈ ফটো বা তোমাৰ এটা ৰিল দিবলৈ সেইবিলাক দিবলৈ মানে তোমাৰ এতিয়া মানে বহুতে বিহু উদযাপন কৰে সেনেকুৱা লাগে আৰু মোৰ। আৰু তোমাৰ এতিয়াৰ বিহুতো আৰু মানে মই ক'বলৈ গ'লে, চহৰৰ যিটো বিহু আছে যে চহৰৰ বিহুতো যেন বা চহৰৰ যিবিলাক উৎসৱ আছে আৰু সেইবিলাক ধৰি লোৱা আমাৰ গুৱাহাটী চহৰৰ উৎসৱ। সেইবিলাক যেন এই চিটি চেন্টাৰত যে আছে, তুমি চিনি পোৱা চাগে এই চিটি চেণ্টাৰত যেন কিবা মুদা হৈছে সেনেকুৱা লাগে মোৰ আৰু তো সেয়ে দিয়া, বাকী তুমি কিবা ক'বা নেকি শেষত আৰু?
মই মানে কি কওঁ আৰু কবলে ধৰা এনেওতো আজিকালি ল'ৰা ছোৱালী বোৰে মানে কি হৈছে ঘৰত থাকিব বেছি ভাল পায়, বাহিৰলৈ ওলাই যাব ভাল নাপায়। টো সেই ক্ষেত্ৰত বিহুৰ প্ৰতি অলপমান সমস্যা আহিছে আৰু কাৰণ বিহুতো যিহেতু এটা আমাৰ জাতীয় উৎসৱ ত' সেইটো আমি কমচে কম সেইটোৰ পৰম্পৰা আমি বজাই ৰাখিবই লাগিব, কিন্তু সেইটোৰ প্ৰতিও যদি ল'ৰা ছোৱালীয়ে আগ্ৰহ নেদেখায়, তেনেহলে কিন্তু আগন্তুক কেইবছৰ মানত বিহুৰ প্ৰতি এটা বিহু এইটো এটা মানে জটিল ৰূপত মানে ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব বিহু পালনৰ ক্ষেত্ৰত, কাৰণ যদি কোনোৱে সেই ৰীতি নিয়মবোৰ নাজানিবই তেনেহ'লে সেই বিহু আমি যিটো উৎসৱ সেই বিহুৰ উৎসৱটো আমি পালন কেনেকে কৰিম। ত' বাৰু বিহুৰ বিষয়ে ভালে খিনি কথা ক'লা তুমি এই বিষয়োটোক কৈ শেষ কৰিব নোৱাৰি দিয়াচোন। বাকী নহ'লে বা পিছত কেতিয়াবা এই বিষয়ে কথা পাতিম আজিলৈ ৰাখিছো দিয়া।
অ', হ'ব দিয়া আজিলৈ থৈছো।